শুনিছ না।
হেল্ল',
শুনিছা শুনিছা।
অ শুনি আছো।
কি কৰি আছা তুমি।
এনে বহি আছো একো কৰা নাই তুমি। অ ঘৰতে ঘৰতে বহি আছো তুমি কি কৰি আছা।
আছোঁ মইয়ো এয়া ৰুমতে আছোঁ গৰম মানে বতাহ লৈ আছোঁ।
উম গৰমতটো কি ক'ব ন এতিয়া বহুত গৰম হৈ আছে।
এ গৰম কিবা কেনেকুৱা গৰম বিলাক আৰু
গৰম বহুত বহুত গৰম বহুত গৰম। গৰম বহু আজি হলেও মানে। উম কিবা বৰষুণ দিছিলে অলপ হ'লে বেছি। টাইম দিয়া নাই এ তাৰ পিছত আৰু আকৌ ৰ'দ দি ৰ'দ দিলে তাৰপিছত আ, বেছি গৰম উঠি গ'ল গৰম বহুত বেছি হৈ আছে।
অ আৰু এইফালে ধান খেতি বিলাক কেনেকা চলি আছে।
ধান খেতি বিলাক মানে বহুতো ৰোৱা হৈ গ'ল।
অ।
উ ৰুৱা হৈ গ'ল আৰু কিছুমান এতিয়া ৰুই আছে।
উম।
অ তোমালোকৰ ইফালে কেনেকুৱা।
আমাৰ এইফালেও মানে এনেকাই হৈ আছে কিছুমানতটো শেষ হ'ল। মানে অলপ চলপ এনেকাে থকাবলাক শেষে কিছুমানে আৰু জাৰ বেচিকি ম আছে সেইবিলাক মানে কৰি আছে এতিয়া বৰ্তমান। আৰু এইফালে বৰষুণ বৰষুণো মানে কমকে দি আছে না অলপ। মানে ডিষ্টাব হয় মানে সেইকাৰণে সময়ম তে মানে কৰিব পৰা নাই আৰ
উম বৰষুণৰ পানী লগতে ৰোৱা হয় ন।
অ এনেকাই।
অ আগ আগৰ দিনত আমি যেতিয়া ষ্টুডেন্টছ আছিলো মানে পঢ়ি আছিলো না সেইটো টাইমত। দেখোন আমি গৰম বন্ধু দিয়াৰ পিছত। থান ৰুব পাইছিলে এতিয়া দেখোন। স্কুল মানে ছুটি অ কিবা গৰম বন্ধত। দিয়া আগতে কিছুমানৰত শেষ হৈয়ে যায়।
অ হয়।
অ বহুত আগতীয়া ৰোৱা হৈ গ'ল ন আজিকালি।
আজিকালি মানে এনেকা। নাই মানে বছৰে মানে এক বছৰ মানে ধান ৰোৱাই হয়। ক'ত বা ক'ত বা য'ত নেকি মাট। টি বিলাক মানে পানী থকা এনেকুৱা ভাল হয় সেইবিলাক। জাগাত মানে মানে বছৰে আৰ বাৰমাহীয়া মানে এনেকুৱা ঠান ৰোৱা হয়। বেলেগ বেলেগ থান আৰু এতিয়া এইবিলাকো ছেকেণ্ড টাইমে হ'ব মানে এতিয়া। ।
আমাৰ ফালে মানে যোনবিলাকে একবাৰেই ৰুয়ে না বছৰত। হ'লেও মানে আগতে অ তেনেকে মানে জুলাই আগষ। এইটো মাহতে ৰোৱা আছিলে কিন্তু এতিয়াতো জুন মাহতে কিছুমানৰ মানে শেষ হোৱা হৈয়ে যায়।
উম উম হয়।
জুলাই মাহটো কিছু কিছুমানে ৰোৱা হয় মানে গৰমো বেছি হৈ যায় ন এইটো টাইমত আৰু আগ। ৰ দিনত মানে এ বৰষুণৰ পানী ৰুখি ৰুখি ৰোৱা আছিলে এতিয়া বহুত কিবা সুবিধা হৈ গ'ল ন চুইচ গেট আছে আৰু এইবিলাক কিবা পানী অনাৰ ব্যৱস্তা হৈ গ'ল সেইকাৰণে মানে। অ অ অলপ জল্দিকে ৰোৱা ৰুব পৰা হৈ গ'ল আৰু।
অ অ
উম আৰু দুবাৰ দুবাৰ ৰোৱাই হয় কিছুমান। তোৰ তেনেকৈ তুমি কৈছিলা ন এইবোৰ মানে। আগতীয়াকে ৰুব তাৰ পিছত আকৌ কাটি পেলাই। আকৌ এবাৰ ৰোৱা হৈ যায় কিন্তু চবেই নোৱৰই এনে তেনেকুৱা কিছুমান মানুহ বিলাক তেনেকুৱা কৰে মানে কিছুমান
হয় হয়
অ
এনেকাই আৰ মানে আজি কালি আৰু কি কি ধান ৰোৱা হয় ইফালে তোমালোকৰ ফালে
ধানটো মানে তেনেকুৱা মাছোৰি, ৰঞ্জিত এইটো বাঘ মাৰি নে কি কয় এইটো ঠান কি কয় এইটো নাম নাম বিলাক মই নাজানো তুমি জানা যদি কৈ দিয়া
অ আমাৰ ফালেতো এনেকা জহা এইবিলাক কৰা হয় মাচৰি, আইজং আৰ এৰি এৰি ফেমাচ হৈ আছে মানে এৰী, এৰী ধানটো মানে এতিয়া বহুত লাগে মানে এইটো এ এক বিঘাতে বহুত লাগে আৰু দাম মানে বিক্ৰী কৰা টাইমত টো মানে এইটো দাম পাই বুলি
অ মই শুনা নাছিলোঁ আজি ফাষ্ট টাইম শুনা পাইছো ম এই ধান ন,
অ আৰু এইটো মানে। নতুন মানে পুৰণায়ে অলপ পুৰণাই হয় মানে। সেইটো আৰু যতনি। কেৰুৱা হয় তাতে মানে কম পানী হ'লেও মানে হৈ যায় আৰু এইটো।
অ অ অ কম পানী হলেও হৈ যায় ন অ অ, বেলেগ ধান বোৰতো মানে বহুত পানী লগা হয় ন।
লাগে সেনেকাই মানে ইয়াত মানে অলপ কমতি হ'লেও হৈ যায় আৰু ইমান।
উম
নালাগে আৰু আৰু এইফালে মানে, মণি মণিবিলাক ৰোৱা হয় আৰু আজি কালিতো, জহা চাউলবিলাকৰ মানে আজিকালি বেলেগ বেলেগ তেনেকুৱা কিবা। ওলাইছে আৰ্টিফিচিয়েল মানে। বেলেগ বেলেগ আজিকালি বহুত ধৰণৰ ধান মানে, এইবিলাক পোৱা যায় আৰু
উম,
তোমালোকৰ ফালে এই মানে কেনেকা, হাল মৰা হয় ট্ৰেক্টৰ দি না এই নাঙল দি মানে হাল মাৰে আজিকালি বৰ্তমান,
এ আজিকালিতো নাঙল দি হাল মৰা তেনেকুৱা নায়ে। মানে। আমাৰ গাঁৱতে এৰ মানে এঘৰো নাই তেনেকুৱা মানে এতিয়া। আহ নাঙল লগৰ গৰুৰ লগত, হাল মৰা এতিয়া দেখা পোৱাই নাই মানে আগৰ দিনতহে আছিলে। এতিয়াতো চব ট্ৰেক্টৰে আৰু কম সময়ত শেষ হৈ যায় আৰু হৈ মানে খেতি কৰা কিন্তু খৰচা বহুত হয়। বৰ ভাল। অ,
আজিকালি আৰু টাইমৰ কাৰণে এইবোৰ লাগে না মানে ভাল। মানে নাঙল লগ'ব ইমান টাইম মাৰি থাকিব লাগে আৰু গৰমটো মানে বেছি। হৈ আছে পালে অলপ বেচিপি মানে কষ্ট পোৱা যায় আৰু
উম আজি কালিটো।
অ আজিকালিতো চব কাম মানে মেচিনৰ লগতে কৰা। অ কৰিব পাৰা হৈ গ'ল ন। ধান ৰোৱা মেচিন ওলাই গ'ল অ আৰু ধান কটা মেচিন ওলাই গ'ল। মাৰা দিয়া অ মেচিন ওলাই গ'ল তেনেকৈ মানে কামবোৰ ইজিও হৈ গ'ল। সেইকাৰণে মানুহবিলাক মানে বেছি কষ্ট কৰিব নোখোজে। পইচা অকল পইচাই থাকিব লাগে ন পইচা খৰচা কৰিব। কাম বোৰ মানে জলদি জলদি শেষ কৰিব। তেনেকুৱাই হৈ গ'ল আৰু ইমান কষ্ট কৰি খেতি কৰাতটো আজিকালি দেখা পোৱাই নাযায় মানে। কিছু মানো অ হ'লেও ধান ৰুৱা মেচিন মানে। অহা অহা নাই ইফালে বেছি। মানে হাতেদি ৰুৱা হৈ যায় কিন্তু। মানে ঠিকা ঠিকা যিহতে বেলেগ বেলেগ মানে জাগাপৰা আহে। মতা মানুহ অ মতা মানুহ ঠিকা লয় আজিতো লগত, পাইছো ন। তাতে কৈছে মানে সুধিছো আৰু এদিনত কিমান মান ৰুব পাৰে বুলি সুধিছে। দিছিলো আমি মতা মানুহ দেই।
তাহত মানে আঠজন। দহ জন তেনেকৈ যদি গ্ৰুপ থাকে এদিন। ত মানে আহ ছয় সাত বিঘা মান পাৰা যায় বুলি কৈছে। ইয়ত মানে নিজে। কঠীয়া উঠাব নিজে ধান ৰুব তেনেকৈ মানে যদি আঠ।
অ'।
আঠজন মান যদি মানুহৰ লগত উম। ছয় বিঘা সাত বিঘা যদি শেষ কৰিব পাৰি তেতিয়াতো সিহঁতৰ মানে ইনকাম বহুত হৈ যায় ন। সেইটো এ এহাজাৰৰ ওপৰতে মানে ইনকাম হৈ যায় সিহঁতৰ। কষ্ট কষ্টও আছে মানে ইনকামো পায় ন।
হয়।
বেলেগ কাম কৰিলেতো মানে হাজিৰা কৰিলেতো ইমানতো পোৱা নাযায়।
আজিকালি মানে এইবোৰ মানে মেচিনবিলাক অহাৰ কাৰণে আজি আজিকালি মানে চব মানে আমাৰ গাঁৱৰ মানুহবিলাক মানে নাপায় আৰু এনেকুৱা ধান ৰুব কাটিবও নাপায় মানে চব মেচিন লগতে মানে। হয় আজিকালি ধান ৰোৱাৰ পৰা মানে। কাটা লগি আৰু ধান। ইফালে উঠোৱা লগি মানে চব মেচিন আৰু। আজিকালি চব মানে এইবিলাক মেচিন আহি পিনি আমাৰ যিহেতু হাজিৰা কৰা কাম। যোনে হাজিৰা কাম কৰে এইবিলাক মানে অলপ প্ৰব্লেম হৈ আছে আৰু।
উ'ম।
প্ৰথম হৈছে ইফালে আৰু এতিয়া আৰু মালিক যিবিলাক খেতিয়ক সেইবিলাকো মানে
অ'
ধান বিলাক মানে সোনকালে উঠাব লাগে সেইবিলাক লাগে। আৰু আজিকালি মানে বতাহ বৰষুণ এনেকুৱা দিয়ে না যি তিয়া মানে টাইম হ'ব এই টাইমতে উঠাব, আৰু লগতে মানে এইফালে ধান ৰুৱাৰ টাইমটো মানে এক- বাৰতে মানে আৰু সোনকালে কিন্তু মিচ মিচিন লগত মানে কাটিলে ধানবিলাক ৰৈ যায় বুলি মানে।
অ',
ক'তবা ক'তবা আৰু এনেকুৱা ল'ছ হয়ে বাৰু। কিছুমানে কাৰণে মানে ধানবিলাক মেচিন লগত কাটা নহয় আৰু। আৰু যেতিয়া ৰোৱা টাইমত, এই টাইমতো মানে ইমান ভালকে কিবা নহয় বোলে, তেনেকুৱা মানে।
সেইটো কাৰণে চাগে মানে মানুহ বিলাক বেছি বেছিভাগ মানে মেচিনত ৰুব নিদিয়ে ন।
অ', অ'
আমাৰ চাইডেতো তেনেকুৱা মানে। আহিছে বুলি কৈছে কিন্তু আজিলৈকে দেখা পোৱা নাই মই। কেনেকৈ ৰুলে দেখা পোৱা নাই মই।
এই বেছিভাগ মানে অলপ য'ত নেকি অলপ মানে পানী নথকা এই জাগাবিলাকত মানে এইবিলাক বেছিভাগ ব্যৱহাৰ কৰে আৰু। পানী থাকা মানে বেছি পানী থাকিলেওটো নিবা নোৱাৰে মানে ফাঁচি যাব মেচিনটো। টো সেনেকা আৰু বেছি পানী কা জেগাত মানে নিব নোৱাৰিলো
অ শুকানকে য'ত মানে ৰৈ তাতে ল তাতে লাগিব ন মেচিনখন।
অ তাতে ভাল হয় আৰু বেছিকৈ। নহ'লে মেচিন কষ্ট হ'ব। হয় হয়।
উম
অ পিছে আমি ইয়াতে ৰাখিছোঁ আমাৰ টাইমো হ'ল।
অ অ দিয়া।
এ ঠিক আছে বাৰু।
অ